শুনিছানে।
শুনিছোঁ শুনিছো কোৱা। শুনিছোঁ‌ শুনিছোঁ‌।
হয় তাকে ভালে আছা? তাকে ভালে আছ ৰবা, তাকে আজি বহুত দিনৰ মূৰত। তে আলোচনা কৰিম। বুলি ভাবিছো। তাকে মই ভাবিছোঁ কি আজি অনলাইন শিক্ষাৰ বাবে তে আলোচনা কৰো নেকি?
অলাইন শিক্ষা অনলাইন শিক্ষা অ' বহুত তোমাৰ লগত
হয় হয় হয়। তাকে অনলাইন শিক্ষাৰ বাবে তাক সেইটো জানাই এনে অনলাইন শিক্ষাৰ বিষয়ে কি ভাবা, মানে এতিয়া প্ৰায় সকলো মানুহে ইয়াৰ লগত পৰিচিত হৈ গৈছে।
হয় অনলাইন শিক্ষা মোৰ বাবে অনলাইন শিক্ষাটো যথেষ্ট উপকাৰী।
হয় হয় হয়।
অ' কিয়নো ঘৰতে বহি কিনে। অ' ল'ৰা ছোৱালী ক্লাছবোৰ কৰিব। পাৰিব।
ঠিকেই ঠিকেই ঠিকেই তাকে ঠিকে ভাবিছা। তাকে সেইটো ঠিক কিন্তু বিশেষকৈ কভিডৰ সময়ত অনলাইন শিক্ষাই বহুত সহায় কৰিছিল। নহ'লে বহু ছাত্ৰ ছাত্ৰী পঢ়া বন্ধ হৈ গৈছে।
হ।
হয়নে হয়নে বাৰু?
হয় হয় হয় হয়।
তাকে কিন্তু
কিন্তু কিন্তু মোৰ মতে আহ কিন্তু মোৰ মতে তেওঁ এটা সমস্যা সমস্যাৰ সৃষ্টি হৈছিল নেকি ল'ৰা ছোৱালীৰ মাজত? অ কিয়নো অ ঘ মানে ঘৰত থাকিলে মন যুগটো অকনমান বান্ধি ৰাখিবলৈ যথেষ্ট কষ্ট হয়।
একদম একদম মানে ক্লাছ চলি থকাৰ সময়ত কেতিয়াবা মোবাইল মেছেজ আহে সামাজিক মাধ্যম চাবলৈ মন যায়। হয় জানো? তাকে
অ মানে অনলাইন ক্লাছত শিকত উম মানে অনলাইন ক্লাছত শিক্ষকক সন্মুখত পায় লগে লগে প্ৰশ্ন সুধিব পৰা যায়। হয়নে অ অফলাইন-অফলাইনত অনলাইনত এই মানে অনুভৱটো অলপ কম কে মানে
কমকে লাগে হয় হয় ঠিক কৈছা বিশেষকৈ বিজ্ঞান লেব বা কব খবোৰ মানে অনলাইনত বুজিবলৈ অসুবিধা হয়।
উম।
বাকী
আৰু আন মানে আন এটা সমস্যা মই দেখি আছো মানে সকলোত সকলো ঠাইতে মানে আমাৰ নেটৱৰ্কতটো ভাল নহয় হয়নে হয় আমাৰ গাঁৱলীয়া আমাৰ গাঁৱলীয়া জোগাত নেটৱৰ্কৰ বহুত মানে অসুবিধা
হয় হয় হয়। ঠিকেই আমাৰ গাঁৱতো ঠিকে কৈছা আমাৰ গাঁৱতো কেতিয়াবা মানে নেটৱৰ্কৰ যোৱাৰ বাবে ক্লাছ আধাখিনিতে মিচ গৈছিল আমাৰ
অহ। কিন্তু তোমাৰ এই অনলাইন ক্লাছৰ মানে অনলাইন শিক্ষাৰ এটা ডাঙৰ সুবিধাও আছে
হয় হয় হয়।
অ মানে ক্লাছৰ ৰেকৰ্ডিং থাকিলে পিছত আকৌ চাই বুজি ল'ব।
অ হয় হয় ঠিকেই আৰু ইউটিউবৰ পৰা বিভিন্ন এপৰ জৰিয়তে নতুন নতুন বিষয় শিকিবলৈ পোৱা যায় মই নিজেও কেইবটাও অনলাইন কলাছ কৰিছিলো।
হয় হয় হয়। ভাল কথা তুমি কি ভবা ভৱিষ্যতে অনলাইন শিক্ষা অফলাইনন শিক্ষ সম্পূৰ্ণ সলনি কৰিব পাৰিবনে?
অ মোৰ মতে নোৱ মানে অফল ক্লা মূল্য আছে বন্ধু বান্ধৱৰ লগত মিলা শিক্ষাসকলৰ লগত যোগা এইবোৰ আলাইন পোনে যায়
অ মোৰ মোৰ মত মোৰ মতো একেই অহ কিয়নো দুটাৰ যদি আমি দুইটা সুবিধা লৈ। মিশ্ৰ পদ্ধতি থাকিলে। বেছি মানে অলপ বেছি ভাল হ'ব।
ঠিকে ঠিকে বিশেষকৈ মানে চাকৰিৰ প্ৰস্তুতি বা নতুন
উম আহ ঠিক কৈছা ঠিক কৈছা তুমি এতিয়া বহু মানুহে ঘৰত বহি অ কম্পিউটাভাষা ডিজিটেল মাৰ্কেট
হয় হয় হয় হয় ঠিকেই কিন্তু অভিভাৱ কসকলেও মানে ছাত্ৰ ছাত্ৰীসকলেক মানে সঠিক ভাৱে গাইড কৰিব লাগিব। নহ'লে মোবাইলৰ অপবায় হ'ব।
অ একদম একদম মানে ল'ৰা ছোৱাল ৱালীয়ে যদি শৃংখল হৈ কিনে আৰু আত্মনিৰ্ভৰ থাকি অনলাইন শিক্ষাৰ পৰা বহুত মানে বস্তু লাভ কৰিব পাৰিব শিক্ষা, আৰু আন আন বস্তুও লাভ কৰিব পাৰিব।
ঠিকে ঠিকে মুঠতে তাকেতো মুঠ, মুঠতে মানে ক'বগলে গলে অনলাইন শিক্ষাৰ সুবিধা আৰু অসুবিধা দুয়োটাই আছে। ইয়াক মানে সঠিকভাৱে ব্যৱহাৰ কৰাটো মানে আটাইতকৈ গুৰুত্বপূৰ্ণ।
আটতকৈ গুৰুত্ব হয় হয় ঠিক কৈছা মানে উ মানে তোমাৰ মেইন গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সময়ৰ লগত খাপ খুৱাই মানে পজিটিভ ভাৱে অ' কামত ব্যৱহাৰ কৰিব। জানিলে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ মানে বহুত। সুবিধা হয়।
ঠিকে ঠিকে ঠিকে মানে সকলোৰে মানে এটা । বেয়া দিশো আছে। অনলাইন শিক্ষাৰ মানে এটা ভাল দিশো আছে মানে আমি কোন কেনেকে ভাল দিশত আমি প্ৰচেষ্টা কৰিব লাগিব। তাকে সেনেকুৱা আৰু বিশেষকৈ মানে কভিড ডৰ সময়ত মানে অভ্যাসটো বেয়াও হৈ গৈছে। মানে অফলাইন ক্লাছো নোহোৱাই হৈ পৰিছিল তেতিয়া তিয়ালৈ। চবে অনলাইনতে মানে মনোযোগ দিবলৈ আৰম্ভ কৰিছিল। আৰু এইটো কথা। মানে উপায়ো নাছিল কিন্তু এতিয়া মানে আজিকালি এতিয়া যিহেতু অভ্যাসতটো বেয়া হৈ পৰিছে মানুহে মানে সৰু ল'ৰা ছোৱালী মানে এ আজিকালি অনলাইনতে মানে ব্যস্ত হৈ পৰিছে বা অনলাইন। নতে ক্লাছ কৰিব ব্যস্ত হৈ পৰিছে। মানে যোনটো অফলাইনৰ সুবিধা আছে। সেইটো সিহঁতে মানে হেৰাই পৰিছে আৰু আজিকালি। নহয় জানো?
এনে তোমাৰ তোমাৰ দেখা তুমি আহ তুমি মানে তোমাৰ তোমাৰ তোমাৰ হিচাপে তুমি মানে দেখা হিচাপে তুমি কি কি মানে অসুবিধাৰ অ' অসুবিধা সৃষ্টি হোৱা দেখিছা অ' অনলাইন ক্লাছ দি
মই মানে নিজেও কৰিছিলোঁ অনলাইন ক্লাছ মানে কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যে মানে বেছি অনলাইন ক্লাছ কৰিলে মানে এনেকুৱা হৈ যায় মানে চকুতো বহুত প্ৰভাৱ পৰে। কাৰণ যিহেতু বহুত সময় মানে স্ক্ৰীনৰ ফালে চাই থাকিব লগা হয়। একঘণ্টা দুঘণ্টা ধৰি চকুতো বহুত প্ৰভাৱ পৰে। আৰু তোমাৰ এনেকুৱা হয় যে কেতিয়াবা কে কেতিয়াবা মোবাইলতটো বেলেগ চাবও মন যায় মানে অ সামাজিক মাধ্যম সেইবিলাক মানে ব্যৱহাৰ কৰিবলেও মন যায় এই তেনেকুৱা স্থলীত মানে সেই আৰু মানে মোৰ তেতিয়া পৰীক্ষা সমূহ ইমানো এটা মানে ভাল হোৱা নাছিলে। এই মই ভাবো কি তেতিয়া মোৰ অভ্যাসটো অলপমান বেয়া হৈ পৰিছিলে। মোৰ নিজৰ এনেকুৱাই অ ভিজ্ঞতা আছে এটা
উ অ অভি অভিজ্ঞ তা আছে মোৰ কিয়নো আমাৰ আমি আমি চোৱা আমি অনলাইন ক্লাছত কেনেকে পঢ়ো অ সামাজিক মাধ্যমত যাওঁ ই মনোযোগেৰে মানে মানে ক্লাছ টু লওঁ। এইটো আমাৰ নিজৰ ব্যক্ত কথা কিন্তু মোৰ মোৰ মই জোনটো দেখ খিছোঁ। অ অলপ অসুবিধা সন্মুখীন হৈছে মানু মানুহ আহ মানে পৰিয়ালবৰ্গ অ মই যাক যাক দেখি দেখিছোঁ। কিয়নো আ ৰিচাৰ্জ অনলাইন ক্লাছত তুমি মোবাইলত ৰিচাৰ্জটো মানে মানে অতি তোমাৰ গুৰুত্বপূৰ্ণ কথা ৰিচাৰ্জটো কৰিবই লাগিব, ৰিচাৰ্জটো কৰিবই লাগিব আৰু এই ৰিচাৰ্জৰ ৰিচাৰ্জৰ কাৰণে পইচা গোটোৱাটো অকৌ মানে অলপমান অসুবিধাৰ
হয় হয় হয় হয় ঠিকেই ঠিকেই ঠিকেই
অ হয় তোমাৰ অ ডেইলি কাম কৰি খোৱা ডেইলি মানে তোমাৰ এই। হয় ডেইলী গাঁৱত হাজিৰা কৰি খোৱা মানুহৰ বাব এইটো এইটো ডাঙৰ মানে
হয় হয় হয় ঠিকে ঠিকেই ঠিকে কৈছা মানে সেইয়া ৰিচাৰ্চটো কৰিব লাগিব সেই এটা সময়ত মানে ৰিচাৰ্চ নকৰিলে মানে এনেকুৱা হৈছিল যে ক্লাছটো মিছ হৈ যায়। বা মানে লিখা পঢ়া এইবিলাক মনে ৰৈ স স্থগিত হৈ ৰখিছিল এই ভাবো। কি মানে কি আৰু অনলাইন শিকা মানে এটা জেগাত মানে ভালো আছে।
হয় এটা অ এটা দিশত ভালো আছে এটা দিশত বেয়াও আছে কিয়নো বেছিভাগ বেছিভাগ ল'ৰা ছোৱালী মোৰ মতে মই দেখাৰ মতে অ তোমাৰ অ অনলাইন ক্লাছটো চাইডত ৰাখি কেনে আৰু তোমাৰ বেলেগ টো বা অন্য অন্য সামাজিক মাধ্যমত। সিহঁতে লাগি থাকে। ত' হয় এইটো এটা মানে তোমাৰ চকুত ধূলি দিয়া নিচিনা কাম।
চকু ধুলি দিয়াৰ নিচিনা কাম হৈছে হয় হয় আৰু আগতে তোমাৰ গেমছ খেলি আছিল সৰু ল'ৰা ছোৱালী বিলাকক মানে পঢ়া বাত দি পেলে তেতিয়া ইমান মনোযোগ দিছিল যে ৰাতিটো গোট গোটেই ৰাত- টোৱে এনেকে খেলি থাকে মানে স্বাস্থ্যৰ পাতি এইটো বেয়া হৈছিল নি
ৰাস্তা পাতি বিয়া হৈছে হয়।
তাকে মই ভাবো কি অনলাইন শি- তাকে অলপমান বেয়া দিশত গৈছিল তেতিয়া
বিদেশত গৈছিল আৰু আমি হয় হয় ত আমি আমি ইয়াৰ আমি ইয়াৰ প্ৰতি অলপ ভাত চৰ্চা কৰাটো অতি গুৰুত্বপূৰ্ণ কিয়নো আমাৰ হয় আমাৰ আমাৰ মানে আমাৰ ল'ৰা ছোৱালী আছে। সিহঁতৰ ভৱিষ্যতৰ কাৰণে যদি আমি অলপ অলপ মান ইয়াত অ শাসনত ৰাখোঁ অলপমান মানে এই কৰোঁ। তেতিয়াহ'লে মানে অনলাইন শিক্ষা বহুত আমাক সুবিধা লাভ দিব বুলি আমাৰ মোৰ আশা আছে
হয় হয় তাকেই আমি মানে চাকৰি কাৰণেও প্ৰস্তুত হৈ থাকিব পাৰোঁ আমি। মানে ভিডিঅ' সমূহ চাই পেলাই। মে কিছুমান এনেকোৱা দে দেখিছো যে ভিডিঅ' চাই পেলাই মানে আজিকালি ভাল ভাল মানে চাকৰিসমূহ কৰি আছে আজিকালি মানুহে। তেনেকুৱাও দেখিছোঁ। বা কিছুমানে আজিকালি। হয় হয়। দৰিদ্ৰতাৰ পৰাও বাচিবৰ কাৰণে মানে। এ এনেকুৱা মানে অনলাইন ক্লাছৰো সুবিধা কৰি লৈছে কিছুমান মানুহে।
হয়, আৰু আৰু এটা আৰু এটা ডাঙৰ। অসুবিধাতটো অন লাইং শিক্ষাই অ অ বন্ধ কৰি দিছে কিয়নো। আমাৰ। ল'ৰা ছোৱালী কেইটা। অ স্কুললৈ যোৱা আহা-
হয় হয় হয়
মানে। তোমাৰ আমাৰ পৰিৱেশো ইমান। ভাল নহয়। হয়নে তাতে দিনভৰ স্কুলত হয় স্কুলত পঢ়ি কিনে দিনভৰ স্কুলৰ পৰা আহোঁ আহি। গাটো অলপমান বেয়া হৈ যায় ইহঁত তৰ ত' ৰাতি পৰি়বলৈ ইচ্ছা নকৰে। এই বস্তুতটো অলপমান মানে কমি গৈছে। বহুত বেছি কমি গৈছে ঘৰত বহি বহি ইয়াতে আহ সিহঁতে পঢ়া শুনা কৰিব পাৰে। যদি অনলাইন শিক্ষাটো হয়।
অ' সেইটোয়েতো ঠিকে কৈছা মানে। গাঁও অঞ্চলতো মানে এনেকুৱাও মানে অলপ । সুবিধা হ'লে ভাল। তাতে সৰু ল'ৰা ছোৱালী কিছুমান যদি যদি স্কুল যাবলৈও মানে নোৱাৰে। সি সি এই অনলাইন শিক্ষাৰ জৰিয়তে মানে তেওঁলোকে মানে ই পঢ়া শিক্ষাটো লাভ শিক্ষা প্ৰদান কৰিব পাৰিব অলপ হলেও কিবা এটা জানিব পাৰিব। তাকে মই ভাবিছো অ' তাকে আজিৰ এই বিষয়টো। আজি ইয়াতে সামৰণি কৰিছো।
সমাধান কৰিছো বহুত বহুত হয়। বহুত বেছি ভাল লাগিল নিশ্চয় আৰু হয় অহা দিন কেইটাতো আমি এনেকে ভাল ভাল আহ মানে কথা কেইটাক লৈ কিনে আমি ত মানে আলোচনা কৰো বুলি মোৰ আশা আছে
বাৰু ঠিক আছে দিয়ক ভাল লাগিল।
ঠিক আছে, ঠিক আছে হ'ব।